হয়-
কি কৰি আছা।
অঁ মই বহি আছিলোঁ তুমি?
এনেই আছো ৰবা ভাত -চাত খালা।
অঁ খালোঁ দিয়া, তুমি খালা পিছে?
নাই খোৱা ৰ'বা। ঘৰত চবৰ ভালনে?
উম, ভালেই দিয়া আছে আৰু চলি তোমাৰ ভালনে কোৱা?
অ, ভালে তুমি ব্যস্ত আছি ব্যস্ত আছিলা নেকি?
নাই-নাই ক'ব পাৰিবা দিয়া।
হয় মানে তোমাৰ লগত আজি মই সমাজৰ বিষয়ে আলোচনা কৰিব ওলাইছিলো কিছু।
আচ্ছা, বৰ ভাল বিষয় এটা বাছি লৈছা ঠিক আছে দিয়া কোৱা মই শুনি আছোঁ ক'ম।
হয়। উম, সমাজ মানুহৰ জীৱনৰ এক অপ্ৰয়োজন অংগ হয় মানুহ সমাজ অবিহনে সুস্থ আৰু সম্পুৰ্ণ জীৱন যাপন কৰিব নোৱাৰে হয়নে চোৱা আমি এতিয়া সমাজত আমাৰ মানে আমাক সমাজ লাগে কাৰণ চোৱা ডাঙৰ কাজ হলে বা, পূজা হলে বা তোমাৰ ধৰি লোৱা বিবাহ হলেও আমাৰ সমাজত প্ৰয়োজন লাগে ন। সমাজ নহ'লে আমাৰ বহু কষ্ট হয় কাৰণ সমাজে আমাৰ ধৰা বা সহায় কৰি দি বা সহায় মানে কি ধৰে এতিয়া মিলা প্ৰীতিক থাকিব আৰুিব সমাজৰ লগত। কিবা বিপদ আপদ হ'লে আমাৰ সমাজে চাব ন।
হয় বাৰু কিন্তু আজিকালি তুমি এটা কথা গম পাইছানে দেখিছানে মানে?
কি?
এই যে তোমাৰ আহ আগতে কি আছিলে তোমাৰ? আগতে আছিলে যে কিবা এটা হলে গোটেই গাওঁখনে উঠি পাৰি লাগি পৰে মানে। আজিকালিচোন ওচৰ চুবুৰীয়াকো চিনি নোপোৱা হৈছে এনেকুৱা দিন আহিছে।
হয় এইটোতো তুমি একদম ঠিকে কৰিছা আজিকালি মানে এনেকুৱা যে, খালি নিজৰে চোৱা মানে ওচৰে চুবুৰীয়া বিলাকৰ কি হৈছে মানে একদম খবৰে নাথাকে।
হয় মানে কাৰণটো কি জানা ইয়াৰ?
কি?
ইয়াৰ কাৰণ হৈছে তোমাৰ একমাত্ৰ মোবাইল ফোন।
অ, এইটো একদম ঠিক কৈছা তুমি। আজিকালি মানুহবিলাক অকল মোবাইলতে ব্যস্ত থাকে। ওচৰৰে চুবুৰীয়া বুলি নহয় নিজৰ ঘৰ পৰিয়ালৰ ল'ৰা ছোৱালীকে চাই লো আজিকালি মানে তেওঁলোকে অকল মোবাইলত, মানে সোমাই থাকে মানে তাৰ বাহিৰে একো নাইয়ে যে তেওঁলোকে নিজৰ পৰিয়ালৰ লগত মানে কথা বতৰা কৰা বা নিজৰ মানুহৰ লগত কটাব লাগে সেইবিলাক তেওঁলোকে নাজানে মানে অকল মোবাইল ফোন, মোবাইল, মোবাইল, মোবাইল ফোনে।
হয়-হয়। আজিকালিতো কিতাপ কিতাপ পঢ়িব এৰি দিলে মানে এনেকুৱা হৈছে মানে দৰকাৰী হৈ পৰিছে ন মোবাইলতটো নে বাহিৰত ওলাই যায় নাই খেলে না পৰিয়ালৰ লগত সময় কটায়
কেৱল মোবাইলটো।
তুমি একদম ঠিকে কৈছা।
মানে মই কিয় কৈছোঁ, মানে মানে কিয় কৈছোঁ মানে মই দেখি আছোঁ মানে তুমিও চাগে দেখি আছা তোমাৰ ঘৰৰ। আজিৰ ল'ৰা ছোৱালী বৰ্তমানৰ।
হয়, দেখিছোঁ মই! মোৰ নিজৰ ভন্টিয়ে আৰু এতিয়া মানে তাই মানে মোবাইল বিনে একো নাইয়ে, খাওঁতে মোবাইল লাগে তেওঁ পঢ়াতো তাই মানে নাইয়ে মোবাইলে লাগে তাই টিউশচন পৰা আহি কিনে তাই মোবাইলে চাব লাগে!
উম, বৰ বেয়া হৈছে কিন্তু ন!
হয়, আৰু সমাজ আৰু সমাজ এখন কেৱল ব্যক্তি সমষ্টিয়ে নহয় ইয়াৰ আঁতৰত থাকি কিছুমান উন্ময়তে বিশ্বাস বা সংস্কৃতি আৰু সামাজিক সম্পৰ্ক মানে আমি সমাজৰ সদস্য সমাজৰ শৃংখলা বজাই ৰাখিব পাৰোঁ! কিছুমান আচাৰ ব্যৱহাৰ বা নীতি নিয়ম আৰু বা পৰম্পৰা মানি চলে!
উম!
হয়, হয়! ঠিকেই কৈছা! তুমি কি ভাবা মানে? তুমি আ, তুমি আ তোমাৰ মতে কি মানে, তোমাৰ দৃষ্টিভঙ্গীৰে? যে এখন সুস্থ সমাজ গঠিত হবলৈ আমি আশাৰ দায়িত্ব বাদে কোনে বিশেষ ভূমিকা পালন কৰে এই ক্ষেত্ৰত?
সেইটোতো আমি নিজে মানে নিজৰ মানে ভূমিকা আমি, আমি সমাজৰ কাৰণে আমি নি জে, মানে ভূমিকাটো নিজৰ ওপৰতে যদি আমি সমাজৰ লগত মানে ধৰা, ধৰা বা আমি যদি সমাজৰ লগত ভালকে কথা পাতো বা মানে কথা বতৰা ভাল কিবা হাই কাজিয়া কৰি নাথাকোঁতে চ' মানে আমিয়ে মানে সমাজৰ লগত ভালকে মানি চলি থাকিলে সমাজবিলাকো আমাৰ লগত ভালকে মানে মানি চলি থাকিব বা কথা বতৰা ভাল হ'ব বা হাই কাৰযে নহ'ব!
উম, উম! হয়, হয় কথাটো! আহ তোমাৰ এখন সুস্থ সমাজ গঠিত হবলৈ এটা সুস্থ প প্ৰথমে সুস্থ মানুহ এজন তোমাৰ কথাটো হয় বাৰু সুস্থ মানুহ এজন গঠিত হ'ব লাগিব! তাৰ মনোভাৱ আহ তাৰ ভবা চিন্তাবোৰ সুস্থ হ'ব লাগিব! তাৰপিছত তেওঁৰ পৰিয়ালটো গঠিত হ'ব সেই সুস্থ মানুহবোৰৰ দ্বাৰা! আৰু সেই সুস্থ পৰিয়ালৰ দ্বাৰা গঠিত হ'ব এখন সুস্থ সমাজ! মানে সকলোবোৰ জড়িত হৈ আছে মানে এটাই আনটোৰ লগত!
আৰু মানৱ জীৱনৰ সম আৰু মাছ নাই তোমাৰ মানৱ জীৱনৰ সমাজৰ প্ৰয়োজনতা তোমাৰ যেনো আদিম কালৰে পৰা মানুহে বন্য ইচুৰ প্ৰাণী বা প্ৰাকৃতিক গুজুৰৰ পৰা ৰক্ষা পাবলৈ সমাজ কৰিছে যেনে তোমাৰ বিপদৰ আপেতে মানুহে পৰস্পৰ সহায় কৰিবলৈ সমাজৰ প্ৰয়োজন! বা তোমাৰ ধৰি লোৱা সংস্কৃতি বা মূল্যবোধ সমাজৰ পৰা মানুহে ভাষা ধৰ্ম কলা আৰু নৈতিকতা শিক্ষা লাভ কৰিছে!
হয়, হয়।
তুমি চোৱাচ তুমি নিজে চাই লোৱা এটা মানে আমাৰ এটা আৰু যাৰ আমি য'ত বাস কৰো তাতে বহুত ধৰণৰ জাতি ধৰ্ম আছে আমি চবৰে লগত মিলি থাকিব লাগিব, কাৰণ
হয়।
চবে একেলগে মিলে য'ত ভাল সমাজ হ'ব ন'।
গঠিত হ'ব। হম। আৰু আ, এখন সুস্থ সমাজ গঠন কৰিবলৈ তুমি আ, কি কৰিব বিচাৰা মানে? তোমাৰ দায়িত্ব কি হ'ব মানে?
মোৰ দায়িত্ব মানে তোৰ ধৰি লোৱা এটা মানে তোমাৰ- আমি সমাজৰ লগত ভালকে থাকিব লাগিব বা- চলিব লাগিব বা সমাজে যি কয় আমিতো শুনিব লাগিব আৰু সমাজে আমাৰ কথা শুনিব লাগিব। আমি কেতিয়াও সমাজৰ লগত মানে হাই কাজিয়া কৰিব নালাগে মিলা প্ৰতিকে থাকিব লাগে। তেতিয়া সুস্থতা সামাৰ মানে সমাজ হ'ব।
হয়ঁ মানে তোমাৰ পৰস্পৰ মিলা প্ৰীতি থাকিব লাগিব বুজাবুজি থাকিব লাগিব। ব, হয়ঁ হয়ঁ আৰু সহানুভূতি থাকিব লাগিব ঠিক কৈছা।
আৰু চাবা তোমাৰ দেখি হো শু পৰিয়ালৰ সমাজৰ পৰা- আদৰ্শ আ আদৰবাব নিয়ম কৰা দায়িত্ব বোৰ শিকি এজন সু নাগৰিক - হিচাপে গঢ়ি উঠে।
হয়।
আৰু সমাজৰ উৎপাদন তোমাৰ ধৰা সমাজৰ আটাইতকৈ সৰু গোট বাই স্কুল কলেজ জ্ঞান দিয়ে মানুহক নৈ- নৈতিক গতা বা পৰম্পৰা শিকে বা সমাজৰ শান্তি শৃংখলা বজাই ৰাখে।
হয়ঁ, হয়ঁ, হয়ঁ।
তুমি মানে কি মানে কি ভাবা সমাজৰে যে আমি- সমাজৰ লগত কেনেকুৱা মানে হাত থাকিব লাগিব তুমি কি ক'ব বিচাৰিছা?
মাজৰ লগত কি থাকিব লাগিব?
মানে কেনেকুৱা মানে আমি ভালকে থাকিব লাগিব বা কিবা এটো-
আচ্ছা আমাৰ আমি কেনেকে মিলা প্ৰীতিৰে থাকিব লাগিব।
হয়ঁ, হয়ঁ অহ।
হয়ঁ প্ৰথম কথাটো সেইটোৱে মানে মোৰ মতে মোৰ দৃষ্টিভংগীৰে মই এইটো ক'বলৈ বিচাৰিম যে- অঁ, এখন সুস্থ সমাজ- গঠন হ'বলৈ আমাৰ সুস্থ মানসিকতাৰ খুব প্ৰয়োজন। আৰু আমা আমি প্ৰত্যেকজনে প্ৰত্যেক- টো পৰিয়ালৰে প্ৰত্যেকজন মানুহৰ- তাৰ মুৰব্বীজনৰ দায়িত্ব হ'ব যে কেনেকৈ নিজাৰ- ঘৰখনক বা পৰিয়ালটোক বা পৰিয়ালৰ সদস্যক- সেই সেইখিনি ঘৰুৱা শিক্ষা দিব পাৰে। তাৰপিছত সেই পৰিয়ালৰ পৰাই যাব- বাছনি কৰি যাব এজন সমাজৰ মুৰব্বী। তাৰপিছত সেই সমাজখনৰ সমাজখন চলাব সেই মুৰব্বীজনে। যে কেনেকৈ আমি সমাজখন আগুৱাই নিয়াত আগুৱাই নিব পাৰোঁ। ধুনীয়াকৈ।
ত' মোৰ মতে এইটোৱে যে, যে আমি সকলোৱে মিল-মিলা প্ৰীতিৰে- মানে আ, কেতিয়াবা কেতিয়াবা তোমাৰ এ, তুমি আ, ধুনীয়াকৈ- এখন সভা সমিতি পাতিব লাগিব বা গোটেই আ, সমূহ- ৰাইজে মিলি কিনে তাতে বহিব লাগিব কথা পাতিব লাগিব। পৰস্পৰ কথা শুনিব লাগিব বুজাবুজি হ'ব লাগিব তাৰ পিছত সিদ্ধান্ত ল'ব লাগিব। কি ব্যৱস্থা ল'ব পাৰি কেনেকৈ আগুৱাই যাব যাব পাৰি তেনেকুৱা ধৰণৰ মানে এই নী- তি নিয়মবোৰ এটা এখন নীতি নিয়ম তালিকা বনাব লাগিব মানে তাৰ পিছত সেই নীতি নিয়ম খন ফ'লক। কৰিব লাগিব এনেকুৱাত।
হয়ঁ তুমি একদম ঠিকে কৈছা আৰু সমাজে কেতিয়াও অস্তিত্ব নহয়। ই পৰিৱৰ্তনশীল আদি সমাজৰ পৰা আৰম্ভ কৰি বা বৰ্তমান আধুনিক নাইবা বিজ্ঞানৰ- প্ৰযুক্তিৰ নিয়মবোৰো সমাজৰ বহু পৰিৱৰ্তন মানুহে গঠিত কৰিছে।
উম হয়।
আৰু বাকী তোমাৰ অ সমাজখন অ তুমি যিখন সমাজত মানে বৰ্তমান বাস কৰি আছা।
হয় হয়।
সেই সমাজখনৰ বিষয়ে তুমি কি ক'বলে বিচাৰিবা বা কেনেকুৱা ধৰণৰ। কেনেকুৱা কি কৰি আছে চলি আছে কেনেকৈ চলি আছে।
আ মই মানে য'ত বাস কৰিছো তেওঁলোকৰ প্ৰায় সমাজৰ বহুত ভাল মানে আজি বহুত মিলা প্ৰীতি আছে তোমাৰ ইয়াতে বহুত ধৰণৰ মানে জাতি বিলাকে বাস কৰে কিন্তু চবৰে লগত আমি মিলা প্ৰীতিকে থাকো। বা তোমাৰ কিবা কাৰ্য হ'লেও আমি মানে চবে একেলগে মানে গোট খাই কিনে কাৰ্যবিলাক ভালকে কৰো আৰু।
ঠিক কৈছা তুমি মানে চোৱা হয় এখন আমাৰ যদি এখন সমাজত বাস কৰা আ যিবিলাক পৰিয়াল আছে আৰু তেওঁলোকৰ কিবা যদি উৎসৱ পাৰ্বণ হয়। তেতিয়া হ'লে সেই সমাজখনৰ লগত যদি তোমাৰ সম্পৰ্কটো ভালে আছে মিলা- প্ৰীতি আছে তেতিয়া হ'লে তেওঁলোকে তোমাক আগুৱাই আহিব সহায় কৰিবলৈ আৰু তেতিয়া সেনেকৈ ধুনীয়াকৈ নিয়াৰিকৈ তোমাৰ কাৰ্য কলাপ বোৰ ধুনীয়াকৈ সম্পন্ন হ'ব, মানে পৰি অহ সমাজ আৰু মানুহৰ বহুত ধুনীয়া এটা সম্পৰ্ক আছে। সেই সম্পৰ্কটো বৰ্তাই আহিবলৈ চলাই আহিব লৈ আমি সকলোৱে ইয়াৰ ওপৰত কাম কৰিব লাগিব একেলগে মিলা-প্ৰীতিকে। আৰু হাই কাজিয়া এইবোৰ কৰিব নালাগিব। আৰু যদি হাই কাজিয়া হয় সেইবোৰ ধুনীয়াকৈ বহি লৈ সকলোৱে। মানে সমাধান কৰিব লাগিব সমাধান উলিয়াব লাগিব হয় নে, নে কি কোৱা তুমি এই বিষয়ত?
তুমি একদম ঠিক কৈছা আমি মানে ধৰা তোমাৰ সমাজৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব, বা ওচৰীয়া চুবুৰীয়াৰ লগতো আমি কেতিয়াও হাই কাজীয়া কৰিব নালাগে আমি মিলা-প্ৰীতিকৈ থাকিব লাগে।
হয় হয় আজিকালিতো এনেকুৱাই হৈছে ন, আজিকালিতো তোমাৰ আগত তে কি আছিলে তোমাৰ আগতে তোমাৰ গাওঁৰ প্ৰত্যেকজন মানুহকে চিনি পায় পৰিয়ালৰ, আজিকালি তোমাৰ ঘৰৰ ওচৰৰ মানুহ টোকে চিনি নাপায়, কোন হয় মানে কেনেকুৱা।
আজিকালি সমাজত বা ওচৰ চুবুৰীয়াত কি হৈছে মানুহ বিলাকে গমেই নাপায়। সেইকাৰণে আমি সমাজৰ লগত মিলা- প্ৰীতি
এখন হয়। কাৰণ তেওঁলোকে নিজৰ এখন দুনীয়া নিজৰ ঠাইতে মানে সৃষ্টি কৰি লৈছে। তাত কাকো প্ৰৱেশো কৰিব নিদিয়ে মানে নিজৰ মাজতে এখন নিজৰ নিজৰ এখন পৃথিৱী সৃষ্টি কৰি লৈছে ক'ত কি হৈছে একো পাট্টাই নাই গমেই নাপায়।
আৰু মানুহৰ সমাজবিধ জীৱই সমাজ অবিহনে মানুহে থাকিব নোৱাৰে।
হয়।
আৰু বহুত মানুহে লগ হৈ যি নিয়ম শৃংখলা বাস কৰে তাকে সমাজ বুলি কোৱা হয়। আৰু কথা কয় যে কৰিলে কাম কৰি হাৰি নাযায় কোনো কাম।
হম
আৰু মই তোমাৰ অৱহাৰত এইটো কব খুজিছো যে সমাজ এখন নদীৰ দৰে ব্যক্তি হৈছে পানী নহলে নদী বৈ যায় সেইদৰে আমি সকলো মিলি থাকিব লাগিব ইজনে সিজনক সহায় কৰিলে সমাজ আগবাঢ়ি যাব।
আহ বৰ ভাল কথা কলা কিন্তু দেই।
আজি মানে তোমাৰ লগত মানে সমাজৰ কথা মানে আলোচনা কৰি কিনে বহুত ভাল লাগিলে। আশা কৰো পিছলৈ আমি এনেকুৱা কথা
ভাল লাগিলে ঠিক আছে দিয়া ধন্যবাদ হয়।